হেল্ল,
হেল্ল, নমস্কাৰ।
হয়, নমস্কাৰ কওঁকচোন।
হয়, আপুনি বৰ্তমান ব্যস্ত আছে নেকি?
নাই নাই বৰ্তমান মই ব্যস্ত নাই, আপুনি ক'ব পাৰে।
হয়, অলপমান হয় মই ব্যায়ামৰ বিষয়ে জানিব খুজিছিলোঁ। আপুনি যদি ব্যস্ত নাই মোক অলপ, হয় চমুকৈ জনাব পাৰিব নেকি?
হয়, মই ব্যস্ত নাই আপোনাক নিশ্চয় মই যিখিনি জ্ঞাত ব্যায়ামৰ বিষয়ে মই
হয়, হয়, হয়, হয়, হয়, অ ধৰক, ব্যায়াম বুলি ক'লে শৰীৰ চৰ্চা
হয়, প্ৰথমেটো আমাৰ শৰীৰ চৰ্চাটয়ে বুজা যায় ব ব্যায়াম বুলি ক'লে।
হয়।
যিহেতু মানুহ এজন সুস্থ হ'ব থাকিবৰ কাৰণে শৰীৰ চৰ্চা অতিকৈ প্ৰয়োজন।
হয়। অ, ধৰক ব্যায়াম ধৰক কিয় কৰিব লগা, লে বুলি ভাবে আপুনি? ব্যায়াম কৰাটো
হয়, মই প্ৰথমে আপোনাৰ ভবা কাৰণ হ'ল শৰীৰ চৰ্চা কৰাৰ আপোনাৰ শৰীৰ চৰ্চা বুলি ক'লে বহু কেই এটা বিষয়ে আপোনাৰ বুজা যায়
হয়।
যেনে আপোনাৰ য়গা কৰা খজ পঢ়া চাইকেল চলোৱা, বহুখিনি বিষয়ে সামৰি লয়। হয়, দৌৰাও আপোনাৰ তাৰ মাজতে থাকে হ'লে মানে এজন যদি সুস্থ ভাৱে আজিকালি মানুহৰ খাদ্য খানাৰ ফলত বহোসিনি আপোনাৰ শ--অবনতি ঘটৈ আপোনাৰ নিজক
হয়।
সুস্থ ৰাখিব বিচাৰো ত' আপুনি ব্যায়ামৰ অলপ ব্যায়ামৰ যোগেদি আপুনি নিজক সুস্থ ৰাখিব পৰা যায় বুলি মই ভাবো।
হয়। আৰু আপোনাৰ ধৰক হুম হয় হয় মই যিখিনি জানো আপোনাক অ জনাই আছোঁ
হয়
আ ব্যায়াম কৰিলে ধৰক আপ আ মানুহৰ উম উম শক্তি যোনটো মানসিক শক্তিটো বৃদ্ধি পায় লগত আপোনাৰ অজন যোনটো মানুহৰ অজন অজনটো নিয়ন্ত্ৰিত হৈ থাকে আপোনাৰ হয় অজন নিয়ন্ত্ৰিত হৈ থাকে তাৰে পিছত আপোনাৰ ব্যায়াম হয় ব্যায়াম কৰিলে আপোনাৰ ধৰক অ দীৰ্ঘায়ু হোৱা বুলি আমি কওঁ আয়ুস বাঢ়ে হয় হয় আয়ুস বাঢ়া তাৰপিছত আপোনাৰ আ মানে মনটোৰ মানে পাতল পাতল লগা মানে ভাল আৰু
হয় মানুহ সুখীও থকা দেখা যায় হয়
হয় হয় মানে মনটো ভাল লাগি থকা দিনটোৰ কাৰণে যদি ৰাতিপুৱাৰ সময়ত ব্যায়াম কৰা হয় বা দৌৰা হয় তেতিয়া মানে মনটো বা দেহাটো ভাল লাগি থাকে আৰু
হয় দিনটোৰ কাৰণে আপোনাৰ ভাল লাগি থকা যা্য় হয়
হয় নে আপুনি ধৰক অ ব্যায়াম নকৰাৰ ফলত কি, কি অসুবিধা হ'ব পাৰে। আপুনি তাৰ বিষয়ে জ্ঞাত নিকি।
হয়, আপোনাৰ ব্যায়াম নকৰাৰ ফলত আজিকালিতো বিশেষ ভাৱে বহুখিনিয়ে দেখা পোৱা যায়। কাৰণ ব্যায়াম নকৰাৰ ফলত মানুহৰ ওজন বৃদ্ধি হয়। তাৰ ফলত বহুতো বেমাৰৰ আপোনাৰ পৰিলক্ষিত হয়।
হয়।
হয় ওজন বৃদ্ধিৰ লগে, লগে বেমাৰৰ সৃষ্টি হয়। ত' সেই হিচাপত আপোনাৰ অলপ ওজনটো নিয়ন্ত্ৰিত কৰিব বিচাৰো আমি। অলপ ব্যায়ামও কৰিব লাগিব শৰীৰ চৰ্চা কৰাতো প্ৰয়োজন বুলি ভাবো আপোনাৰ বেমাৰৰ পৰাও আপোনাৰ হাত সাৰিবৰ কাৰণে ব্যায়াম কৰা অতিকৈ প্ৰয়োজনীয়। মানুহৰ শৰীৰত প্ৰয়োজনে। যেনে আপোনাৰ খাদ্য, খানাৰ ফালৰ পৰা আপোনাৰ বহু-ত আপোনাৰ বেমাৰ দেখা পোৱা যায় আজিকালি।
হয়, হয়, হয় আৰু আপোনাৰ ব্যায়াম যদি কৰা নাযায় নকৰিলে ধৰক বহুখিনি বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়।
হয়, সেইটো প্ৰদান কাৰণ মানুহৰ বৰ্তমান বেমাৰ ওজনৰ হেয়ত হয় আপোনাৰ সেইকাৰণে মানুহে ডক্টৰে বিশেষ কে আপোনাৰ পৰামৰ্শ দিয়ে ব্যায়াম কৰাৰ কথা।
হয়, হয়, হয়। ধৰক ব্যায়াম কৰিলে ডক্টৰ বা ঔষধবোৰ কিনিব নালাগে। আপোনাক কম পইচা বা পইচা নাযায় প্ৰায় ব্যায়াম যদি কৰা যায়, আ হয়। প্ৰতিদিনে যদি ব্যায়াম এক্সেচাইজ য়োগা ধ্যান যদি কৰা যায় ভালদৰে কিমানখিনি সময় এনে কৰিব লাগে বুলি ভাবে আপুনি উম প্ৰতিদিনে ব্যায়াম।
প্ৰায় আপুনি ত্ৰিছৰ পৰাই প্ৰায় চল্লিছ মিনিট সময় দিব পাৰে। সেইখিনিয়ে বহুত বুলি মই ভাবো।
হয়, হয় যদি ধৰক হয়। অলপ বয়সীয়াল মানুহ যদি হয়, তেতিয়াহলে আ এক ঘণ্টা বা ত্ৰিছ মিনিট, পঞ্চল্লিছ মিনিটমান দিলে হৈ যায়। হয়, হয়। সৰু ল'ৰা, ছোৱালীবিলাকে ধৰক, খেলা ধূলা কৰি থাকে। তেওঁলোকৰ তেনেকে ব্যায়াম হৈয়ে যায় আপোনাৰ, হয়, হয়, হয়।
কিন্তু সৰু ল'ৰা, ছোৱালীৰ সেইটো সুবিধা আৰু
হয়। মানে গধূলি টাইমত ব্যায়াম কৰিব লাগে বুলি ভাবেনে আপুনি, গধূলি সময়ত
গধূলি সময়ত মানে মই এইটো ভাবো, বিশেষকে ব্যায়াম পেট ভৰাই কেতিয়াও কৰিব নালাগে, বা আপোনাৰ খালী পেটত কেতিয়াও কৰিব নালাগে। তেতিয়া আপোনাৰ নিজৰ আপোনাৰ ক্ষতি সাধন হয়। তহ পাৰিলে আপুনি ৰাতি দুপৰীয়া ভাগত কৰিলে বেছি ভাল বুলি ভাবো মই।
হয়, হয়। আৰু ধৰক ব্যায়ামৰ কিছুমান আপুনি কলে‌ ওজন বাঢ়ে। বা আপোনাৰ অক্সিজেনৰ মাত্ৰাটোও কমি যায়, নিশ্চয়।
হয়, হয়।
ব্যায়াম যদি নকৰা, নকৰাৰ ফলত আৰু ব্যায়াম কৰিলে অক্সিজেন আ, চলাচলটো মানে ভাল হয়, আগতকৈ বহুতখিনি ভাল হয়, আৰু আপোনাৰ হৃদবিন্দুত
সেইকাৰণে আপোনাৰ বেমাৰৰ কাৰণে বিশেষ এহ ভাল বুলি সেইটো কাৰণে, কাৰণ অক্সিজেনৰ লেভেলটো যিটো বেছি ভাল হ'ব আপোনাৰ পৰিমাণটো, তহ সেইকাৰণে বেমাৰৰ ক্ষেত্ৰত আপোনাৰ বেছি লাভানিত হোৱা যায়।
হয়। মানে আপুনি এক্সাৰচাইজ কৰেনে?
এক্সাৰচাইজটো মই তেনেদৰে কৰা নাযায়।
হয়, হয়। আৰু এক্সেৰচাইজ
আজিকালিতো আপোনাৰ ইয়ো, ইয়োগা হওক, আপোনাৰ বহুখিনিয়ে দেখা যায়। হয়, সেইবোৰ আপোনাৰ প্ৰায় সুবিধা আপোনাৰ চৰকাৰৰ ফালৰ পৰা আপোনাৰ প্ৰদান কৰিছে। কেৱল আমি ইয়োগা দেশ, দিৱসতে কৰিব নালাগে ইয়োগা‌, হয়।
অহ, সপ্তাহটোত ধৰক, ৰুটিন এখন বনাই লব পাৰোঁ। ‌ আহ এক্সাৰচাইজ বা ইয়োগ, ৰানিং, চাইকেলিং চাইকেল চলোৱা বা দৌৰা আমি, যিখিনি কেতিয়া কি বাৰে নিজৰ লাভ, আ, কেনেকুৱা ধৰণে কৰিব বাৰু আপুনি অলপ জনাব নেকি চমুকৈ
সেইটো আপুনি এটা সময় নিৰ্ধাৰিত কৰি লব লাগে, ধৰক আপুনি ৰাতি ৰাতিপুৱা সময়ত কৰিম বুলি ভাবে বা আবেলি সময়ত
হয়।
সেই সময়ত যদি আপুনি কৰিম বুলি এটা সময় নিৰ্ধাৰিত কৰি লয়, সদায় আপুনি অলপ সময় নিজৰ বাবে উলিয়াই, সেইকাৰণে আপুনি অলপ চাইক চাইকেল চলোৱাত কৰিব পাৰি বা খোজকাঢ়াটো আজিকালি ৰাতি
হয়, হয়। খোজকঢ়াটো বহুখিনিয়ে জৰুৰী বৰ্তমান সময়ত দৌৰাৰ লগতে খোজকঢ়া
আমাৰ মানে ইয়োগাতকে যে খোজ কাঢ়ে। সেইটো বিশেষভাৱে মানে মানুহৰ বেছি লাভান্বিত হয়। মানে ইয়োগা সকলোৱে নাজানে খোজ কঢ়াটো সাধাৰণ কথা, সাধাৰণ আহে, ভাবে যে নিয়মীয়া ভাৱে খোজকঢ়াতো হেই কৰি ৰাখে নিশ্চয় আপোনাৰ শৰীৰ চৰ্চাটো ভালে থাকিব।
হয় নিশ্চয় আৰু আপোনাৰ যদি ব্যায়ামটো প্ৰতিদিনে কৰা যায় তেতিয়াহ'লে আপোনাৰ ধৰক শৰীৰত ৰক্ত ৰক্ত যোনটো চলাচল সেইটো ভালে থাকে আপোনাৰ অ মনো ভালে থাকে তাৰে পৰা আপোনাৰ টোপনিও ভাল হয় ৰাতি
হয় শৰীৰ ভাল থাকিলে টোপনি নিশ্চয় ভাল হব ত' সেইটো কাৰণত আপুনি যদি সুস্থ হয় শৰীৰটো ভাল ভালদৰে ৰাখিব বিচাৰে।
মানে ধৰক কেইবিধমান আপোনাৰ ধৰক কেই প্ৰকাৰ মানে ব্যায়াম কেনেকুৱা ধৰণৰ ব্যায়াম ধৰক অলপ মোক জনাবচোন ব্যায়ামৰ বিষয়ে কেনেকুৱা কেনেকুৱা ব্যায়াম কৰা কৰিলে ভাল আৰু
মই বিশেষভাৱে তো জ্ঞাত নহয়। আপোনাৰ ব্যামৰ বিষয়ত আপুনি পাৰিলে জনাবচোন মই ইমান খিনি জ্ঞাত নহয়। আপুনি অলপ জনাওক
হয়। আমিতো প্ৰথম ধৰক ব্যায়াম বুলি ক'লে আমি ধৰক মই এ দৌৰাটো বা তাৰে তাৰপিছত আপোনাৰ চাইকেলিং চাইকেল চলোৱা খোজ কঢ়া তাৰ পৰা আপোনাৰ যোগা কৰাটো
হয়।
তাৰ পৰা আপোনাৰ আৰু এটা আছে সূৰ্য নমস্কাৰ বুলি কওঁ
হয়।
হয় তাৰপিছত আপোনাৰ ষ্ট্ৰেইটিং আছে আপোনাৰ বা বুক দাম মৰা বুলিও কওঁ আমি
অঁ অঁ
হয় পোচ আপ হয়।
হয় হয়। সেইবোৰ কৰিলে সঁচাকৈ আপুনি নিজক যদি ভালে ৰাখিব বিচাৰে সেইবোৰ
হয় হয় হয় হয় আৰু ধৰক ব্যায়াম নকৰিলে ব্যায়াম নকৰাৰ ফলত কিছুমান আৰু ধৰক মানসিক অশান্তিটো ভুগিব লাগে।
হয়
আৰু শৰীৰটো ভালে নাথাকে বহুখিনি বেমাৰে লাগাল দিয়ে আপোনাক ব্যায়াম নকৰে। হোৱা ফলত আৰু
ৰিছভা বিপিৰ ক্ষেত্ৰতো আপোনাৰ প্ৰায় আপোনাৰ ব্যায়াম কৰিব সেইটো ডক্টৰে দিয়ে। হয় ডায়বেটিছ ৰোগীক হয় বিপি নিয়ন্ত্ৰণত থাকে বুলিও আপোনাক কোৱা হয়।
হয়
উম সেই হিচাপত সেইখিনি ডক্তৰে পৰামৰ্শ দিয়াৰো পৰা আপুনি যদি নিজে কৰিব বিচাৰে সেইটো বিশেষ ভাৱে আপোনাৰ নিজৰ
হয়। হয় আমি আপুনি কি বুলি ভাবে প্ৰচাৰ গ ধৰক গাঁৱে ভূহে। প্ৰচাৰ চলাব লাগেনে ব্যায়ামৰ বিষয়ে।
হয় মই সেইটো সন্মত কাৰণ গাঁৱে ভূঞে আজিকালি চলাব লাগে, কাৰণ। বহুত মানুহে আপোনাৰ নাজানে। ব্যায়ামৰ কথা, আজিকালি প্ৰায় কিছু ক্ষেত্ৰত। মবাইলৰ যোগেদিও আপোনাৰ জনা যায়, যদি পাৰে কিন্তু সকলোৱে মবাইলৰ যোগে। জনা নাযায়, সেই ক্ষেত্ৰত যদি আপুনি অলপ আমি। আগবাঢ়ি যাও যাই, আপুনি ব্যায়ামৰ বিষয়ে অলপ জনাও বা ব্যায়াম কেনেকে কৰিব লাগে। তাৰে বিষয়ে অলপ যদি আমি মানুহক জ্ঞাত কৰাও নিশ্চয়। সকলোৱে সুস্থ শৰীৰে সদায়ে জীয়াই থাকিব পাৰিব।
হয় হয় হয়। ধৰক আমি মোবাইল বা, ইণ্টাৰনেট সামাজিক মাধ্যমৰ যোগেদি। বৰ্তমান সময়ত আমি মানুহখিনিক জনাব পাৰোঁ যে, ব্যায়াম কৰাটো কিয় প্ৰয়োজন। পৰিজন বা। কিয় কৰিব লাগে, কিয় লাভান্বিত হয় কৰিলে বা। কৰিলে কি কোনখিনি সমস্যাৰ সন্মুখীন হ'ব লাগে, হয় হয় হয়। সেইখিনি জনোৱাটো খুবেই প্ৰয়োজন, বা গাঁৱে ভূঞে আমি প্ৰচাৰ চলাব লাগে। ব্যায়াম কৰাটো মানে ৰাতিপুৱাৰ সময়ত ব্যায়াম কৰাটো কিমান প্ৰয়োজন। হয় আৰু আপুনি গম পায়নে, বিশ্ব ধৰক দিৱস কোন তাৰিখে পালন কৰা হয়।
আপোনাক ক অগা দিব একৈশ জুন তাৰিখে পালন কৰা হয়।
হয় নিশ্চয়। একৈছ জুন তাৰিখে আমি যয়োগা দিৱস। পালন কৰোঁ। যয়োগা দিৱসত ধৰক বহুত ধৰণৰ ব্যায়াম এক্সাৰচাইজ কৰা হয়।
হয়, এইটো নহয় মই এইটো ক'ব বিচাৰো এটা কথা আপোনাক যে যয়োগা দিৱস। থাকিলে বা, একৈশ জুন তাৰিখে আমি যয়োগা কৰিব লাগে। কেৱল সেইটো নহয়। আচলতে মানুহে সদায় কৰিব লাগে, কিন্তু আমাৰ মানুহৰ। মানুহে প্ৰায় যয়োগা দিৱসত ভাবে। বোলে যয়োগা দিৱসৰ দিনা কৰিব লাগে, অ সেইটো কৰে বহুতে তেনেকুৱা কৰে। স্কুল হওক বা, আপোনাৰ অফিচত কৰে তেনেকুৱা সদায় কৰিব লাগে।
দৰকাৰ ব্যায়াম। নিশ্চয় আপোনাৰ লগত কথাখিনি ব্যায়ামৰ বিষয়ে। আলোচনা বা পাতি ভাল লাগিল।
হয়, বহুতো মই নজনা কথাও আপোনাৰ পৰা জানিলো বহুত- বহুত ধন্যবাদ। হয় আপোনালৈ থাকিল, ঠিক আছে।